হেল্ল'
হেল্ল' অ কি কৰি আছা?
অঁ মই এনে বহি আছোঁ তুমি কি কৰি আছা?
মই এনে বহি আছিলো ভাবিলো তোমাক কল কৰো বহুত দিন কথাই পতাই নাই তোমাৰ লগত,
অঁ ভালে কৰিলা, বাকী খবৰ ভালনে, অ আছো ভালে।
আনটিহঁত কেনেকুৱা আছে?
ভালে আছে খালি মাজতে অলপ বেমাৰ হৈছিল চবৰে।
অ আচ্ছা ভাল পালা চবে।
উম ভালে হ'ল এতিয়া
উ মানে সেই ৱেডাৰৰ কাৰণে হয় চাগে ন ৱেডাৰটো ইমান চেঞ্জ হৈ থাকে।
অ ৱেডাৰটো বেয়া চলি আছে ন ৰ'দ বৰষুণ এনেকুৱা হৈ আছে সেইকাৰণে।
অ আমাৰো হৈছিলে মানে মাজতে ৰবা মোতো দুবাৰ হৈ গ'ল। মেডিচিন খাই কিনে ভাল পাইছো।
অ মেডিচিন খাই থাকিবা বেমাৰ হ'লে।
অ এতিয়াতো মানে ধৰি ল বৰষুণ দিয়াৰ কাৰণে বতৰটো ভালে আছে। গৰমো লাগা নাই বেছি, অ কিন্তু বহুত মানে চব জেগাতে বানপানী পানী পানী হৈ আছে তো একদম,
অ পানী হৈছে চব জাগাতে,
তাকে আৰু ব্ৰেকফাষ্ট কৰিলা?
অ কৰিলো অলপ আগত তুমি কৰিলা?
কৰিলো কৰিলো মই ভাবিলো তোমাৰ লগত কথা পাতো আৰু কিবা হবিৰ বিষয়ে কথা পাতো বুলি এনেই,
অ নিশ্চয় ভালে কৰিলা।
অ তোমাৰ মানে হবি কি কি কৰি ভাল পোৱা?
মই এনেই ফ্ৰী টাইমত হবি ড্ৰয়িং কৰি ভাল পা পাওঁ আৰু এনে ড্ৰামা চ্ৰামা এইবোৰ চাই কিনেও ভাল পাওঁ, পাওঁ মুভি ড্ৰামা, তুমি তোমাৰ কি হবি পিছে?
মই মানে ফ্ৰী টাইমত ক'ব গ'লে গান শুনি, আজি কেতিয়াবা সময়ত ড্ৰয়িং কৰো বেছিভাগ মবাইল ইউছে কৰা যাই, গান আৰু মোবাইল টো বেছিকে চোৱা যায়।
তুমি গান গাই ভাল পোৱা?
অ গান গাই ভাল পাওঁ, তুমি?
ময়ো ভাল পাওঁ।
আঁ, মই বেছিভাগ মানে কব গলে ফ্ৰী টাইমত- ইউটিউব চাওঁ নহ'লে ফন ফ্ৰেণ্ড বোৰ লগত কথাও পাতো ন ফোনত। তোমাৰ ধৰি লোৱা যি কল কৰিলো তেনেকে।
ভালে দিয়া এনেই তুমি ড্ৰয়িং কৰি ভাল পোৱা নে হবি হিচাপে?
অ ড্ৰয়িং কৰি ভাল লাগে আকৌ যদি বহুত ড্ৰয়িং কৰি আছিলো মই, আজিকালি মান- কৰা নাযায় দিয়াচোন মানে বিজি চিডিউল থকাৰ কাৰণে।
উম
স্পৰ্টছ খেলা নে তুমি এনে ফ্ৰী টাইমৰ হবি হিচাপে?
অ কেতিয়াবা খেলো বেডমিণ্টন, বল ভাল লাগে।
অ মোৰো ভাল লাগে মানে এই ক্ৰিকেট, ফুটবল, বেডমিণ্টন। খেলি ভাল লাগে এইবোৰ, এতিয়াতো নোৱাৰি দিয়াচোন মানে- পানী হৈছে তেনেকে আৰু-
অঁ এতিয়া বৰষুণৰৰ বতৰ নোৱাৰি আৰু তেনেকুৱা - খালি জাগাও নাথাকে আজিকালি চব- জাগাত।
সেইটোৱে আমি বেডমিণ্টন খেলো অত তত ছবতে মানে ককটো যাই থাকে। তে তেনে বহুত প্ৰব্লেম হৈ যায়।
এনে নিজৰ হবি হিচাপে আৰু তুমি কি কৰি ভাল পোৱা?
সে বেছিভাগ অ, লাইক ম ক'ব গ'লে ড্ৰামাই চাওঁ। কেই ড্ৰামা বা বলিউড ফিল্ম তেনেক থ্ৰী ইষ্টমে চাওঁ মোৰ হবী ক'ব গ'লে। আগতে মানে ফিজিকেলি কিবা কিবি কৰিছিলো ড্ৰয়িং ধৰি লৰা। খেলা ধূলা আজিকালি ফোন। সেইটোৱে ফোন অহাৰ পিছৰ পৰা চবে ফোনতে লাগি থাকে।
সেইটোৱে ফোনতে গোটেই দিনটো লাগি থকাত যায়।
অঁ
এনেই তুমি গছ ৰুই ভাল পোৱা নে প্লাণ্ট এইবোৰ এৰেঞ্জ কৰি হবি হিচাপে।
ভ‌ইচটো মানে ভাল পা নে হে, আগতে সে কৰিছিলো ফুলগছ ধৰি লোৱা বা বেলেগ ফল মূলৰ। ভ‌ইচ, মাহঁতৰ লগত।
অঁ
এনে মানে চবৰে হবি থাকিব হবি থাকিব লাগে ন, মনতটো ভাল লাগে। ষ্ট্ৰেচটো কমি যায়, উম, হম।
কৰিব লাগে, অকল মোবাইল চাই থাকিলে নহয়।
অঁ, তুমি কিবা নতুন হবি শিকিব বিচাৰে নে ধৰি লওক বেলেগ কিবা ডাঞ্চিং তেনেকে।
কুকিং, চিংগিং এইবোৰত ইণ্টাৰেষ্ট আছে।
আচ্ছা-আচ্ছা, মইো কুকিং আৰু মানে ভিডিঅ' এডিটিং মই শিকিম বুলি ভাবি ছু মানে হবি হিচাপে।
ছয় শিকিবা।
মানে অ, সেইটোৱে হবিও হৈ যাব আৰু কামতো আহিব। কিবা কবলে, উম, উম তাকে। আৰু তালে যাই আছা তুমি?
অঁ, কলেজ যাই আছো তুমি যাই আছা কলেজ?
কলেজ মানে মই সেই ইন্টাৰনশিপ কৰি আছোঁ ন অফিচত।
অ'।
সেইকাৰণে যাবই পৰা নাই ৰ'বা কালি মানে যাম চাগে। ইণ্টাৰ্ণশিপ টো প্ৰায় শেষেই হ'ল।
অ', যাম যদি বতৰটো ভালে থাকে। আমাৰ ইফালে পানী হয় ন, সেইকাৰণে গাড়ীবোৰ নাযায় কলেজলৈ, সেইকাৰণে। বতৰ ভালে থাকিলে যাম।
গলে লগ কৰিম দিয়া, মোৰতো ঘৰৰ ওচৰৰত হলেও কি হব কলেজৰ গেটৰ সন্মুখত, ৰাস্তাৰ ফালে পানীয়ে হৈ থাকে।
অ', সেইটোও হয়। বেছি গৰম দিলেও আকৌ ওলাব নোৱাৰি।
তাকে আৰু পানী বোৰ ইমান লেতেৰে ন? গছকিব বহুত
উম, বহুত বেয়া লাগে এইবিলাক পানী গচকিব।
অ'।
তুমি ইমান, হয় কোৱাচোন?
কোৱা তুমি কিবা কৈ আছিলা?
অ, মই কৈছিলোঁ এইবোৰ মানে ছিংগিং বা ডানসিং যেনেকে শিকি পাইছে নে এনে নিজৰ জাষ্ট হবি হিচাপে কৰা?
অ', মই মানে সৰুতে এইবোৰ ছিংগিঙত বহুত পাৰ্টিচিপেটঁ কৰিছিলোঁ স্কুলত থাকোঁতে। সেনেকে আৰু ভাল লাগিছিল সৰুৰ পৰাই ছিংগিংটো হবি হিচাপে এনেকৈ আৰ্ট কম্পিটিশ্যনতো পাৰ্টিচিপেট কৰিছিলোঁ।
উম ভাল লাগে ছিংগিংটো মোৰো বহুত ভাল লাগে। ডেন্সিঙো ভাল লাগে যদি মানে কৰিব নাজানো সেইকাৰণে অলেক অলমান হেই লাগে সঁচাকে ভাবিছোঁ কেতিয়াবা টাইম পালে তেনেকে শি
অ এনেই ঘৰতে শিকিবাচোন মোবাইলৰ পৰা চাই চাই।
অ', তাকে শিকিম বুলি ভাবিছোঁ। মানে শিকিব লাগিব নতুন-নতুন হবী নিজৰ মানে ভালো লাগে ইমান কিবা কিবি কৰিব জানো আৰু মনটো ভাল লাগি থাকে।
অ', নিজৰ মনটোও ফ্ৰেচ হৈ থাকিব, কিবা এটা নতুন শিকিব পাৰিলে।
তাকে।
কুকিং কি তুমি মানে অ, কৰি মানে শিকি আছা নে শিকিম বুলি ভাবিছাহে?
মই অলপ চলপ জানোয়ে অ', অলপ চলপ শিকিছোঁ। আৰু নতুন-নতুন ডিচ এইবোৰ বনাব। তেনেকে কোৰিয়ান দিছ সেইবোৰ সেইবোৰো ট্ৰাই কৰিব মন আছে।
অ কৰিয়ন ৰমেন বাগেৰা হওক বা সিহঁতৰ কিমচি আছে ন মই ট্ৰাই কৰিম বুলি ভাবিছো এবাৰ নাখাই পিনো
চোন ঘৰতে
অ দেখাত কিন্তু টেষ্টি লাগে ন ট্ৰাই কৰিব পৰা যায় তেতিয়া অ মানে কুকিং শিকিম বুলি ভাবিছোঁ মই কুকিঙৰ ভিডিঅ' চাই বহুত ভাল পাওঁ মই ৰিলচত হওক বা ইউটিউবত চায়ে থাকো প্ৰায় ভাগ
শিকিব লাগে সেনেকোৱা নতুন বস্তু এটা
তাকে দেখাতোতো ন বহুত ইজি লাগে মানে ইজিলি পাৰিলেতো বনাব যাও তেতিয়া মানে বহুত কনফিউজন হয় মানে কি কৰিম কি নকৰোঁ। ত প্ৰেক্টিকেলি কিবা এটা হবি শিকিলেহে মানে গম পোৱা যায়।
সেইটোও হয়। আৰু তোমাৰ এনেকোৱা কিবা হবি আছেনে স্পৰ্টছৰ খেলা ধূলাৰ।
উ স্পৰ্টছৰ ক'ব গলে মই তেনেকে বেছিভাগতো বেডমিন্টনে খেলো কিন্তু মোৰ ফুটবল ক্ৰিকেটো বহুত ভাল লাগে পুৰা প্ৰপাৰ অ খেলিছিলো আগতে ভাইটিহঁতৰ লগৰ বা ভাইটিৰ লগৰ হ লগত ভাল লাগে খেলি কিনে এই যে চাও। অ, ধৰি লওক ফাইনেল মানে ডেইলি ফলও নকৰো। ফাইনেল হ'লে তেতিয়া বেছিকে চোৱা যায় মোৰ চেমি ফাইনেল বা ফাইনেলত।
তোমাৰ এনে ফেভাৰেট কোন হয় ক্ৰিকেটাৰ
উম, ফেভৰেট ক'ব গলে মোৰ সেই ভাল লাগে। অভিষেক শৰ্মা ভাল লাগে তোমাৰ
মোৰ সেনেকোৱা একো ফেভৰেট নাই মানে মই ক্ৰিকেট নাচাওৱেই সেনেকে।
মইয়ো চেম মানে আৰু ইমান নাচাও হলেও ভাল লাগে সিহঁতৰ অভিশেষ তেওঁ বা শুভম গিল বিৰাট কৌহলীহত। বেছিকে কিন্তু মই কব গলে কে - কে আৰু ফল' কৰো কাৰণ এইটো শ্বাহৰুখ খানৰ টিম হয় ন এইকাৰণে।
অ, ঠিকে আছে।
দিলে মানে চাওৱে
মোকো শিকাবাচোন ক্ৰিকেটৰ বিষয়ে অলপ।
অ, মইয়ো জানা নাছিলো মই এটা সৰু ভাইটি এটা আছে আমাৰ ওচৰত তাৰ পৰাই শিকিছো মই
অ, ঠিকে আছে শিকিব লাগে।
অ, মানে তাৰ বিষয়ে জানিলে নলেজ থাকিলে মানে চাই কিনে ভাল লাগে।
অ, চব বস্তুৰ প্ৰতি অলপ নলেজ থাকিব লাগে। এনে ফুটবল চোৱা নে তুমি মেটছ ফুটবলৰ মেটছ চোৱা নে?
অ', অ', চাইছো ফিফা ৱৰ্ল্ড কাপ চলি আছে নহয়।
অ',
তাতেতো গমেই পোৱা চাগে ৰনাল্ডো টো হাৰি গ'ল পৰ্তুগলতে। বেয়া লাগিছে দেখা পাই।
অ, শুনিছো নিউজত মই অ,
অ, ভাল লাগিছে আগতেতো চাইছো বহুত ক'ব গ'লে মানে সৰু থাকোতে টিভিত। ছিলে ন আগতে তাতে চাইছিলো বহুত আজিকালি ইমান চোৱা নাযায়।
ঠিকে আছে চাবা কেতিয়াবা হবি হিচাপে এইটোও এটা চইচ
উম, হ,
তুমি আৰু এনেই কিবা হেণ্ডমেড বস্তু এইবোৰ বনাব জানানে ঘৰৰ।
উম, হেণ্ডমেড বস্তু ধৰি লোৱা কাগজৰ ফুল তেনেকোৱা বনাব জানো তুমি? উ
ময়ো বনাইছিলো এবাৰ তোমাৰ কাগজৰ। আকৌ ঊনসূতাৰ বনাই ন? অহ, দেখিছো মই বহুত বনোৱা উম,
অ, আৰু সেও বনাব পাৰি, ঘৰো বনাব পাৰি তেনেকে
কিছুমান ৱেষ্ট বস্তুবিলাক দি বনাব পাৰি যিবিলাক নালাগা বস্তু কাৰ্টুন, ব'ৰ্ড সেইবোৰ দিয়ে। কোনো মনাব শিকিব লাগে।
হা বহত ভাল লাগে ত বহত বনাইছিলো মোৰ পাপাৰ লগত থাকতে পাপা বহুত ধুনীয়াাকে বনাই। আগৰ ধুবলৈ বহুত ভাল লাগিছিলে ইমান ধুনীয়া ধুনীয়া ঘৰ বনাইছিলে।
অ, এনেকে মানে বিজি থকা যায় এইবোৰ কৰিলে নিজকে বিজি ৰখা যায়।
কেতিয়াবা আহিবাচোন। একেলগে বনাম হা বস্তুবোৰ লৈ পেলাই। ভাল লাগে এইবোৰ মানে অকলে অলপ বনাই ভাল নালাগে। লগৰ লগত মিলি পেলাই বনালে ভাল লাগিব হ'ল। তাকে দুটাকে বনাম। তোমাৰ কাৰণে এটা মোৰ কাৰণে তেনেকে বনাই ল'ম দিয়া।
অঁ।
আগতেতো আমাৰ ইস্ সকলো তেনেকে শিকাইছিলে ন ফুলৰ চৰি ধৰি লওক কাগজৰ ফুল তেনেকে অ, শিকাইছিলে ড্ৰয়িং ক্লাছত যে ফুল বনোৱা বহুত ছিলে ভাল লাগিছিলে।
আমাৰ বাৰু সেনেকুৱা একো শিকোৱা নাছিল। কিন্তু আমাক মানে প্ৰজেক্ট দিছিলে মাটিৰে বস্তু বনাই আনিব দিছিলে। সৰু থাকোঁতে, আমি বনাই লৈ গৈছিলোঁ ফ্ৰুট কল, আপ আম, আপেল এইবোৰ ভাল লাগিছিল।
উম ভাল লাগে আগৰ দিনবোৰ ন? আমাৰ কিন্তু শিকাইছিলে মেম যে আছিল ড্ৰয়িং ক্লাছৰ। মেমজনী বহুত ধুনীয়াকে আমাক শিকাই দিছিলে গোটেইখিনি বস্তু।
ঘৰ ভালেই দিয়া।
উম। আৰু বনাম বুলি ভাবিছো ৰ ভাল লাগে ন আগতে বহুত বনোৱা গৈছিলে এইবোৰ। চবে পাহৰিয়ে যাই আছে এতিয়া লাহে লাহে। তাকে মোৰ বহুত হবি আছিলে ভাল লাগিছিলে বনাই কিনে।
অঁ, ভাল লাগিলে তোমাৰ লগত ইমান দিনৰ মূৰত কথা পাতি।
তাকে
আকৌ কোনোবা দিনা ফ্ৰী হ'লে ফোন কৰিবাচোন।
অ' অ' দিয়া বাৰু।
অঁ আমি আৰু কথা পাতিব পাৰিম হবিৰ ওপৰত বা যিকোনো অ তুমিও অ তুমিও আহিবা এদিন এক
অ অ যাম দিয়া। অ কলেজত মানে কলেজ নাথাকিলে ন তেনেকে যাব পাৰি।
অঁ কলেজটো মানে খুলিব আৰু আগষ্টৰ পৰা।
অ অ আকৌ মানে বিজি চেদিউল হৈ যাব। দিয়া বাৰু আকৌ কেতিয়াবা কথা পাতিম। দিয়া ঠিক আছে দিয়া, অ অ। বাই বাই।
বাই।